অ হেল্ল'
অ ফোন কৰি আছ যে ৰিচিভ কৰা নাই কিহৰ কাৰণে
অ কৰিছিলো দেখোন তুমি ফটো তে সেই কাত খাই গ'ল চাগ মই গমেই নাপালো ফোনটো ৰিচিভ কৰিম বুলি কওঁতে মানে ফোনটো কাট খাই গ'ল
অহ ক'ত আছেনো
বজাৰত গৈছিলোঁ অলপমান
কি কি আনিলে
এ কিনো আনিম আৰু ই এনেই জাষ্ট গলো অলপ নিমখ হালধি সেইবিলাকে লৈ আহিলো আৰু
অ অহ এই ভাতকেইটা খাই শুবলে লৈছো হোৱা নাই অ মলে ফোন এটা কৰোচোন বোলো কিনো কৰি আছে খবৰ খাতি এটা লওঁ
ভালে কৰিছা ভালে কৰিছা ভালে কৰিছা উমহ আছো আছো আছো হেৰি খোৱা বোৱা বনাইছে বনাই আছে চাগে দেই আমাৰ এওঁ
অ আহিলে নেকি
আহিলে আহিলে
অ মই সেইনাখনি ফোন কৰি কথা পাতিছিলো বাও আপোনাৰ লগতহে পতা হোৱা নাই বাও
অ হা হা হা ফোন কৰিছিলি ন অ অ মই গম নাই পোৱা নহয়
অ আপোনাক নকলে চাগে
হ'ব পাৰে অ
অ এ আপোনালোকৰ ফালে যাম বুলি ভাবি আছো তাৰপিছত ছোৱালী অ পইক্ষা তিনটা আছে পইক্ষাটো এটা হলে যাম চাগে আপোনালোকৰ ফালে এপাক ফুৰিবলে
অঁ আহা না
অঁ আপোনা লোকে আপুনি অলপ ফুৰাব আৰু। ছুটি পালে।
আহিলেই হ'ল। কেতিয়াকে আহিব এনেই? আহিবা।
মানে পৰীক্ষাটো এদাই হৈ লওঁক আৰু তিনিটা পৰীক্ষা আছেই যে।
আচ্ছা।
অঁহ আজি দুটা গৈছে আৰু।
আচ্ছা।
কাইলৈ ইংলিছ আছে। শুলেই আজি দিনত নুশুলে তাৰপিছত টোপনি- গ'ল। মইয়ো নাছিলো এফালে গৈছিলো।
হাঁ হাঁ হাঁ।
বোলে মা মই নপোহোঁ বোলে মোৰ টোপনি আহিছে। ৰাতিপুৱা সোনকালে জগাই দিবা মই ৰাতিপুৱা উঠিয়ে পহিম বুলি ক'লে। ত' ভাত কেইটামান- খালে খাই পেলাই শুলে আৰু।
হাঁ হাঁ হাঁ।
উম' এ' মইও বৰকে ইংলিছ নাজানো নহয় পঢ়াবলে। তাকে এইবাৰ টিউচন এটাই দিম নেকি। এনেকে বুলিয়ে ভাবি আছো।
হাআ
এইবাৰ টিউচন এটাহে দিম নেকি তেনেকে ভাবি আছো।
অ দিব লাগেতো।
অঁ
দিব পাৰিলে ভালহে।
উম' উম। বাকী চব ঠিকে থাকে আছে এতিয়া? এই এতিয়া- ভবা নাই ভাবিছো। একজাম- চেকজাম এদাই হৈ লওঁকচোন।
অঁহ
বাকী ভালেই নহয়?
আছো, আছো ঠিকেই আছো বাৰু বৰ্তমান। এই হেৰি। হাঁ হাঁ?
পুৰণা ঘৰ মানুহ কেইটাই ফোন কৰিছে নাই?
নাই, নাই কৰা নাই। নাই কৰা নহয় ফোন।
অঁ আইতা হতৰ ভালনে?
আইতা সেতেও ভাল, ককা সেতেও ভালেই আছে। তাৰপিছত- এ' এই ককাৰহে মাজে, মাজে বেমাৰ হয়।
আহ সেইটো সেইটো কথা
চব ঠিকে আছে আৰু। এ বাকী তোমাল তহঁতৰ কথাকেইটা কোৱা?
আমাৰ কথা কেইটা ভালেই আমাৰ কথাকেইটা ভালেই মানে আমাৰ ঘৰ সবৰে ভালেই। বৰ্তমান ঠিকে থাকে আছে আও।
ঘৰত এই চবে দেউতাহঁতে ঠিকে আছে?
অ চবৰ ভালেই ভালেই এই ঘৰৰ আমাৰ ঘৰ ভন্টিহে গাটো ইমান ভাল নহয় বেমাৰ গাটো মানে বেমাৰ অলপ।
আচ্ছা।
তাৰপিছত বাকী চব ঠিকে থাকে আছে পানীও বাঢ়িছে। আমাৰ ফালেও পানী বাঢ়িছে বোলে? ওথনি ফোন কৰিছিলো কাইন চাইন নাই পানীও বাঢ়িছে বোলে, উম পানীয়ে পানী।
কিমান মান হৈছে দুই দুই কঁকাল?
ই চোতালতে চোতালতে পালেগে আও পানী। চাং তলত এআঁঠু আঠু।
আহ ইমান হৈছে নে?
উম কঠীয়া চতিয়া চব ডুব খালে নহয় কঠীয়া এডালো ওলাই থকা নাই চব কঠীয়া ডুপ খালে। পানী বাঢ়িয়ে আছে এতিয়া। কমিবনে বাঢ়িব জানো আও? দিনতো বৰষুণ দিলে নহয় ঠিকছে।
অ'। তা তা তাৰ পাছত কি কি কি কিমান হৈছে বোলে ত? তহঁতৰ সেইফালে?
এ ধেৰ পানী ধেৰ।
অঁ। তেতিয়া চে খাবলৈ বাবলৈ কিবা কিবি পাইছো আও?
এ নাই ৰিলিভ নিদিয়ে নহয়! কোনে দিব ৰিলিভ?
অ আজিকালি নিদিয়ে নি?
নাজানো দেই আমাৰ বিলাক দেখোন দেখা সাক্ষাতে নাই ৰিলিভে দিয়ে নে কিহে দিয়ে নে কব নোৱাও!
আহ।
একোৱে দিয়া নাই।
তেনেকুৱা হে? উম! উম উ উম হুম হম হুম হুম।
সেইটো কথা আৰু।
অ অ অ অ অ অ অ। তাৰ পিছত এই হেৰি এ কি কয় ফোন নাই কৰা?
ফোন কৰিছিলে কথা পাতিলো নেটৱৰ্ক নাপায় বৰকে।
অ হ হ।
মই অকমান সময়ই কথা পাতিলো এতিয়া এই শুবলৈ লৈছে বুলি কৈছে।
অ অ অ অ।
ময়ো ভাতকেইটা খাই বোলো এনে বিছনাতে পৰিছো টোপনি চোপনি অহা নাই বোলো ফোন এটা কৰোচোন।
এহ, অ' অহ। ভালে কৰিলি।
অ' সেই
বহু দিন আৰু কথাও পাত তা হোৱা নাই নহয় ভালকে।
নাই আপুনি ফোন চোন নকৰে আৰু আমাৰ ফোন কৰি থাকিব লাগে। অ'।
তাৰপিছত বোলো হেৰি এই বোলো হেৰি ঘৰতে গৈ কিনি ফোন এটা কৰিম ভালকে।
অ' অ'।
সেনেকে
এই আপুনি - আপুনি সদায় ফোন কৰিম কৰিম বুলি নকৰে আৰু বেয়াই পায় নেক
কেলে বেয়া পাম বাউ অ। কে কেলে বেয়া ফোন কৰাৰ কাৰণে মানু্হ বেয়া পাই নেকি? ই কেলা।
কথাও কৈছিলে আপোনালোকে নাহিলেই।
আজি যাবলে নহ'লগে হেৰি আ তোমাৰ হেৰি মিটিং এটা আছিলে।
অ'।
মিটিংটোৰ কাৰণে তাৰমানে যাব নোৱাৰিলো গে।
অ' অ'।
চাওঁ সময় এদিন উলিয়াই কিনে আহিম কিয় নাহিম নো!
অ'!
নিশ্চয় আহিম। সময় এটা উলিয়াই।
অহ!
উম। উ কিবা এটা মনত পৰিছিল পাহৰি থাকিল ম। সেই তামোল এখন খাইছো।
অ'! তোমাৰ বেমাৰ হৈ আছে বুলি কৈছিলা ন' ভাল হ'ল?
গা বেয়া বুলি কোৱা শুনিছিলোঁ, ভাল হৈছে নে?
ভাল তেনেকে হোৱা নাই ইটো সিটো হৈয়ে থাকে মেডিকেলৰ পৰা দেখাই আনিছো হে এ ইটো সিটোয়ে থাকে মেডিকেলৰ পৰা দেখা খাই আনিছো হে
অ হম হম উম
আকৌ এতিয়া মানুহো নাই ন চোৱা চিতা কৰিবলে ইটোৰ পিছত সিটো ইটো সিটোৰ পিছত সিটো হৈয়ে থাকে আপোনা খেতি পথাৰ কিমান আগবাঢ়িলে উ
উম খেতি পথাৰ কথা নকবা বুজিছা নে হেৰি
এইবাৰ কি কঠীয়া পাৰিলে
এইবাৰ হে তোমাৰ লিংচুফা
অ এইটো কি কঠীয়া আকৌ
সেইটো নতুনকে ওলাইছে তাৰমানে
অহ মই এবাৰ ফৌজি ফৌজি কঠীয়া পাইছো পাইছো তাৰ পিছত জয়বঙালা পাইছো ৰঞ্জিত পাইছো এব ন নতুন ধান এ সদায় আজিকালি ফৌজি যুগৰ মানুহ নহয় জানো চব ডিজিটেল হ'ল যেতিয়া এতিয়া আৰু এইবাৰ ডিজিটেল ধান লগাই দিছোঁ
উম বঢ়িয়া ভালে কৰিছ ন এইফালে চেঞ্জ কৰি কৰি লগাব লাগে উম বস্তু কেইটা
আহ এ কঠীয়া ওখ হয় এনেকে ক'ব নোৱাৰো
এফালে
তাকে সেয়াই কৈছো নো যাব লাগিব
ইমান বছৰ হ'ল কোনো খা খবৰ নাই নহাও হৈ থাকিল
যাম যাম এইবাৰ যাম এইবাৰ গলে এইবাৰ গলে এইবাৰ গলে ফুৰাব লাগিব আকৌ
খুৱাম খুৱাম কিয় নোখুৱাম নো যি খাওঁ ইতে লি
এই খোৱা কথা কোৱা নাই ফুৰা ফুৰাবলৈ যোৱা কথাটো কৈছো ফুৰিব যোৱা কথাটো কৈছো
আচ্ছা হুম হুম এতিয়া কম নি আহিবি আহিবি মই সদায় ভাবি কিৰে নাহে হেতে
যাম যাম এইবাৰ যাম এইবাৰ যাম বুলি ভাবিলো মই ঘৰৰ কাম বন নবা অকলে যাবলে বেয়া অ লগ চগ নাই যে
উম হ উম আহিবি মই আধা ৰাস্তালেকে লব যাম যে কি বোলে তহঁত আকৌ হেৰি গেট পাছ চেট পাছ নাইটো
ঘৰৰ সম্পত্তিও ঢেৰ যে এৰি থৈ যাব নোৱাৰি
অহ
হাহ আছে ছাগলী আ ছে মুৰ্গী আছে
দিনৰ কাৰণে এৰি থৈ আহিবিহঁত
তাকে ভাবিছো তেনেকে যাম বুলি কি হয় জানো এ ঘৰ বিল্ডিং ঘৰ যে এই থৈ যাবলে অ
কাৰবাক কিবা এটা এশ দুশ টকা মান দিলোহে কি আছেনো এতিয়া দেখোন তোৰ লৰা হেৰি এডমিশন একজাম জাম শেষ হব হলেই অ
ভগৱানেহে জানে আৰু
চে উম এনে কেতিয়াকে আহিম বুলি ভাবিছ তহঁতে
অহা মাহৰ এক দুই তাৰিখ মানে যাম
বঢ়িয়া বঢ়িয়া আহিবিহত আহিবিহত উম মই ভাবিয়ে থাকো আমাৰ এওঁ কৈয়ে থাকো ইহঁতে নাহেও ফোনো নকৰে বোলো ইমান বস্তু
এই আমাৰ ছোৱালীয়ে সদায় কৈ থাকে তালে যাম দে সিহঁত ঘলে যাম দে মই হে এতিয়া মানুহ চানুহ নাই বোলো কেনেকেনো যাম যাবলৈও সুবিধা নাই সেইটো কাৰণেহে যোৱা নাই
অহ
তাপা বোলো যাম ৰ বুলো মই শু ফোন কৈ কথা পাতিম বোলো হেৰি এটাও কৰিবলে দিম সেইটো কাৰ সেইটো কথা কথা মানে
অহ অ
ঐ
হেৰি হব নেকি তেতিয়া ন।
পিছতে ফোন কৰিম দিয়ক।
পাছতে ধুনীয়াকে কথা পাতিম। কেতিয়াবা ন অ দে। টু হাণ্ড্ৰেড।